হেল্ল আহ, ভালে আছা?
অ অ, আছোঁ।
কি কৰি আছা? অ অ, ভালে দিয়া।
মই তোমাৰ ভাত- তেই বনাই আছিলোঁ ৰবা।
অ অ। ভাত কিহেদি বনাইছা? মই এয়া-
উম, কোৱা?
মই হেৰি কিতাপ জাপি আছিলোঁ, কিতাপ খিনি মানে বহুত দিন হ'ল জাপা নাই যে।
অ'
হে কিতাপ বোৰ জপি আছিলো, ভাত বোৰতো কিহেদি বনাইছে?
অ' ভাত ভাত বনাইছোাা তোমাৰ হেৰি, এই-া এ শাক আজি শাকৰ বনাই আছো মানে মানিমুনি মাছৰ জোল। তাকে মানে পিচি কৰি ললো এই উ মানে হেৰি কৰা নাই আৰু আৰু ইিহঁতেও মানে অকণ দেৰিকে খাব যে। সেইকাৰণে বোলো লাহে ধিৰে-া বনাও আৰু। জোল বনাইছো। তাকে খাই আকৌ ভালো লাগে নহয়, সেইটো ভাল লাগে, অ' তাৰপিছতে হেৰি, অ'ৰবাচোন তোমালোকৰ হেৰি যে এই পেহী কি এতিয়া নাৰ্চাৰি খুলিছা? ছে নেকি বাৰু?
অ পেহীৰ হেৰি নাৰ্চাৰী এখন আছে। অ'
অ' হেৰি নহয়
খোলা এবছৰ দুবছৰ মানে হ'ল।
সেইদিনা সিফালে যাওঁতে মানে দেখি গৈছো যে, তাকে বোলো নাৰ্চাৰী খনত কি ফুলৰ পুলিয়ে ৰাখিছে নে? চব ৰাখিছে গছৰ পুলিৰ পৰা আদি কৰি।
ফুলৰ পুলি, অকল ফুলৰ পুলি নহয়, এয়া হেৰি লাখ ধৰা, এইযে
মানে অকল পাত পাত গছ নে পাত ফুল নে কি বুলি কয় যে মানে অকল পাত বিলাকহে থাকে যে ফুল চুল নহয় যে কিন্তু, ভাল লাগে দেখিবলৈ।
দেখিবলৈ ভাল লাগে, অ'
তাৰপিছত আকৌ হেৰি, উ শাকৰ শ শাক শাক মানে শাক নহয় ৰবা, এইবিলাক এ ব্ৰকলি, তাৰপিছত আহ
অ মানে হে হেৰি বিলাকো ৰাখিছে ন? বীজ চবৰে ৰাখিছে?
অঁ ', সেইবিলাকো ৰাখিছে অঁ',। মানে মই ব্ৰকলিৰ কথা কৈছো ভ ব্ৰকলি, ফুলকবি, বন্ধাকবিৰ কথা গম পাও বাকি বেলেগ কিবা ৰাখিছেনে নাই ইমান গম নাপাও, কিন্তু এই বেঙেনা -চেঙেনা আছে বাৰু বেঙেনা - চেঙেনা সিহঁতক ঘৰতে গৈছে আৰু মানে এনে বেচিব কাৰণে নহয় হব। কলা
অ - অ - অ এ', বেচিবৰ কাৰণে - বেচিবৰ কাৰণে কি কিবা ফল-মূলৰ গছ চছ তেনেকুৱা কিবা আছেনে?
ফল-মূলৰ গছ জানো ইমান ভালকে গম নাপাও, নহয় মানে হেৰি যে মই মানে এই যাও আৰু
অহ ',
চন্দন কথা ইমান গম নাপাওঁ। এ ', এবাৰ হেৰি আ ছে বোলে ই কপৌ ফুলো লগাইছে বোলে এইবাৰ।
অ', কপৌ ফুলো লগাইছে? নহয় ফুল চুল বোলো। ফুল চুল কি ফুল চুল আছে বোলো এবাৰ গম পোৱা হয় তেতিয়া আনিব‌ পাৰিলো। অহ ',
স্নাক চন
অহ ',
এ', এইবিলাক ৰবা, পিটুনিয়া।
অ', পিটুন - পিটুনিয়াটো এটো এতিয়া- এতিয়া ফুলি থাকে নে বাৰু?
পিটুনিয়াটো এতিয়া ফুলে হ'ব লা মানে এতিয়া সেইবিলাক ফুলৰ জি ছিজন এই, এইবিলাক মানে কৃত্ৰিম ফুলৰ নিচিনা যে এইবিলাক।
অহ', - অহ ',
এতিয়া চিজন হয় ঠাণ্ডা দিনত ইমান নহয়।
নহয় ন তাকে মই পিটোনিয়া কেইজোপা ফুলি থাকি থিকে ভালো লাগে মই তাকে সেইদিনাখন গাড়ীত গলো যে মই ইমান ভালকে দেখা নাপালো মানে। অ',
আকৌ এনেকে লতা যে বগাই মানে, এনেকে ধৰা কিবা এনেকুৱা হেৰি বিলাকত এনেকে হেণ্ডিং মানে কি কৈ ৰবা, হেণ্ডিং তাত কি বুলি কয় নহয়। এজে লিগী লগাই থৈ দিয়ে যে এনেকে - এনেকে মগ সেইটোত হানে, সেইটোত সেই সিটোবা লতাৰ টাইপৰ এজোপা গছো আছে। সেইজোপা গছো এনেকে বগাই আহে ইমান ধুনীয়াঁ লাগে। আকৌ লিটল হাৰ্ট- লিটল হাৰ্ট বুলি সেয়াও আছে, লিটল হাৰ্ট বুলি কয় জে। বফুল অ', তাৰ পাছত এই গোলাপ। ফুলত বেলেগ বেলেগ ৰঙৰ গোলাপ ফুলবিলাক আছে।
অ আজিকালি হালধীয়াও হল কিবা চকলেট কালাৰো হ'ল ন? গুলপীয়াটো আছেই বাৰু আগৰ পৰা।। নীলাও হল নেকি? অ মই তোমাৰ জবাব। ফুল এটা দেখিছিলো এ এঘৰ মানুহৰ। হেৰি বেঙুনীয়া। কালাৰৰ আৰু
উম আছে আজিকালি সেইবিলাক ক্ৰিটিমকে। দিয়ে নেকি ক্ৰিটিমকে।। তেওঁৰ ক্ৰিটিম কে মানে কিবা এনেকা। ৰং চং দি দিয়ে নেকি নাজানো আৰু কি কৰে সিহঁতে জানে আৰু।
নহ সেইটো তোমাৰ হেৰিয়ে গুটি পোৱা নহয় নহয়। সেইটো ডালৰ পৰাহে তোমাৰ। তেনেকে হয়।
আকৌ হেৰি অ আকৌ এই নয়নতৰা যে বেলেগ বেলেগ অ নয়নতৰা বিলাক যে।
অ অ।
বগা হালধীয়া অ। তাৰ পাছত বেঙুনীয়া। বেঙুনীয়াত।
বেঙুনীয়াটো বাৰু চবতে থাকে অ', বগাত-
তেওঁ। ৰঙা তাপিছত আকৌ আ-আ পাহিকিটা ৰঙা। আ, মাজতো বগা।
এনেদি, এনে যে কিছুমান পাত পাত ফুল এনেকুৱা আছে ন, দামী দামী ভিত তৰটো ৰাখিব পাৰে যে তেনেকুৱা আছেনে?
কিন্তু সেইবিলাকৰ দাম বহুত আও সেইবিলাক। সেইব্লাক সেইব্লাক সাতশ আঠশ তাতকে বেছি পৰিবও পায়।
অ', অ', নহয়, নহয় আছে ফুলৰ দাম আছে তোমাৰ।
উম।
ফুলৰ দাম আছে। হেৰি মই মানে কেইজোপামান লগাইছো যে। সেইকাৰণে গম পাও। তাকে মানে এই জেগা অকন খালি খালি হৈ থাকে দেখিবলে তাৰবাকে বোলো। হেৰি ক, ফুল অলপ আনি পেলাই বোলো এইফালে এইখিনিত থৈ দিলে। হয় হয় দেখিও ভাল লাগিব খালী হৈ থকাতকে। তেনেক তাকে মানে ভাবি আছিলো। সেইদিনাখন দেখিলো। তাইছত
অ', কোৱা?
যাম বুলি ভাবিও মানে সময় মিলাব্বগৈ পাৰা নাই যে। সেইকাৰণে মানে হেৰি তাইছত এতিয়া তুমি ফোনটো কৰিলা ভালেই হ'ল বাৰু, সুধি গম পাই ললো এদিন যাব লাগিব বুইছা? আনিবলৈ। যাব লাগিব। গোটেইখিনি নিজে চাই পেলাই আনিব পাৰিলে ভাল।
অ'।
অ'।
তেনে তেতিয়া মানে গম পোৱা যায় আৰু এইটো এইটো ফুল কেনেকে কি কৰিব লাগিব পেহীয়ে সেইবিলাক জানে নহয়? কিমা আৰু কিছুমান ফুলত বেছি পানী দিব নেলাগে কিছুমানত বেছিকে পানী দিব
দিব লাগে অ', বৰষুণ পৰিলেও কিছুমান, অ', কিছুমান যে বৰষ ফোন কৰিলে বেয়া হৈ যায়। দে মোৰ মাজতে, মাজতে কিছুমান মানে ইমান বেয়া লাগি গৈছে, বৰষুণ পৰিলে ফুল খিনি বেয়া হৈ গল।
উ।
মই মানে এফালে ওলাই গৈছিলো বৰষুণ পৰিব বুলি ভাবা নাই আৰু তাইছত এনেই মানে মম অ অকন দিনটোলৈ গলে মানে পানী দি পেলাই চাওঁতে মানে ৰাখি থৈ গুচি যাওঁ সেইদিনাখন নেভাবিলো নেভাবি পেলাই তেনেকে গুচি গলো গৈ পেলাই আহি পাইছো বৰষুণ তাৰ পিছতে পিছদিনা তাৰ শুনলৈকে অকমান ভালেই হৈ আছিলে। তাৰ পিছদিনাখনৰ পৰা দেখোনা পাত বিলাক কিবা মুজুৰা পৰি আহিছে তেনেকে তাৰপিছত ফুল খিনি লে লে আহিছে পাতবিলাকো বেয়া হৈ গৈছে গেলি যোৱা নিচিনাও হৈছে অকমান তাৰ পিছত এ মুখত দিছিলো ভাল নহ'লগে আৰু।
উম, তেনেকে লিখিলে বেয়া লাগে
বেয়া লাগে ইমান দাম ভৰি পেলাক কিনি আনো। তাৰ পিছত সে বতৰৰ মোভ আনে এটা দুখ বতৰতোনো কি ক'ম এতিয়া এতিয়াতো বৰষুণৰ ছিজনে এইটো ন আহিবই বৰষুণ মই নাভাবিলো ৰ'দ দি আছে টিলে আৰু সেইবিলাক ফোন আকৌ একেবাৰে ৰ'দতো বেছি থ'ব নোৱাৰি। আকৌ তোমাৰ ব ৰষুণতো
থব নোৱাৰি অ। নৰ্মেল এটা হেৰিয়ত থ'ব লাগিব।
অ তাকে এই সেইবিলাক চোৱা চিতাকে মানে ঘৰত উ কবালৈ গলে আগদিনাখনে এইবিলাক মানে সামৰি সুতৰি থৈ যাব
থব লাগিব অ।
হলে বৰ অসুবিধা হয়।
পেহীয়েও সেয়া হেৰি এখনত কৰে যে এ স্কুলত মাষ্টৰণী কৰে। টিচাৰ কৰে স্কুলত, সেইটো কাৰণে এই পেহা থাকে ঘৰত।
অ, অ, অ হেৰি এতিয়া সেইবোৰ চোৱা চিতা কৰি থাকে আৰু। অ ভালে কৰিছে দিয়া ন এনেই থকাতকে ঘৰত আৰু কিবা এটা কামত ব্যস্ত হৈ আছে। ছে। কামতো ব্যস্ত স্ত হৈ থাকিল, এইফালে কিবা এটা হাত খৰচো ওলাই থাকিলে। ধুনীয়া কে চলি থাকিব পাৰে।
উম, সেই মানুহ-চানুহ আহিলে পেহাই যে দিয়ে। এই পেছে তাৰপিছত আকৌ সেইবিলাক মাটি-চাটি খুচুৰা কৰা আকৌ মাটি চোৰ চহাব লাগে ধৰা একে
এ সিহঁতৰ হেৰি মই মই মানে আঁতৰৰ পৰা দেখি পেলাইহে ভাবোঁ এইকেইটা হেৰি কেইটা ঘৰতে বনাইছে নেকি বাৰু? এই ফুলৰ যে হেৰি কেইডাল। স্টেনৰ নিচি নিচিনা কিবা বনাইছে যে।
বলা অনলাইনত।
অ অনলাইনত কিনি আনিছে। মই আকৌ ঘৰতে বনোৱা বুলি ভাবি ছিলোঁ। সেইটো টাইলচৰ নিচিনা দেখি ছিলোঁ যে।
সেইকেইটা বনাইছে সেইকেইটা পেহা পেহাই মানে হেৰি এইবিলাক বনোৱা কৰাত মানে,
পাকৈত যে অ মানুহজনী নিজে বনাইছে ন? অ ভালেই কৰিছে। নিজে কৰিছে ধৰা এতিয়া সেনেকুৱা কিন্তু তেনেকুৱা এটা কিনিবলৈ গ'লে ঢেৰ পইছা ল'ব। এতিয়া ধৰা সেইটো হেৰি যে, এ--তোমাৰ ঘৰতে বনাইছে ন? খৰচো বেছি। বেছি হোৱা নাই চাগে। আৰু যিমানটো দামত কিনিব লাগে সিমানখিনি চাগে খৰচ একোৱেই হোৱা নাই। তেনেকুৱা দামত ধৰা, এতিয়া ধৰা ঘৰত নিজে এনেকে বনাই পেলাই তিনিটা মান বনাইছে চাগে, য'ত নেকি কিনিবলৈ গ'লে এটা টাতে কিমান দাম ল'ব।
এটাতে ল'ব আৰু উম।
এতিয়া সেইটো কাৰণে সিহঁতক সেইটো কাৰণে ভিনদেউৱে মানে অ পেহাই সেইবিলাক কথা জানে কাৰণে মানে ভাল হৈছে।
অ
আৰু সেইবোৰ সেইবোৰ বিক্ৰী কৰেনে বাৰু এইবোৰ টাববোৰো?
সেইবোৰ তাত বি ক্ৰি নকৰে নেকি, মানে সেই তেতিয়া হেঁপাহতে কৰিলে এতিয়া কৰে নে নকৰে জানোঁ। মানে প্ৰথম প্ৰথমে ন চব কামতে প্ৰথম প্ৰথম বেছি হেপাহ। বাহ লাগি থাকে। চব ফালে থাকে এতিয়া মানে ফুল খিনি চায় ফুল ফুল চোৱাটো বহুত ডাঙৰ কামতটো আমাৰ মায়েও এতিয়া চালে বহুত সময় যায়।
বহুত সময় যায় বহুত সময় যায়। ফুল খিনি মানে কি হয় পাতবোৰ ছিগি পেলাব লাগে পকা পকা পাতবোৰ ফুলবোৰ মৰহি যোৱা ফুলবোৰ ছিগি পেলাব লাগে নহলে সেইখিনি ফুলেও মানে ভিটামিনটো গছজোপা পৰা টানি থাকে যিহেতু টাবত অকমান হে মাটি থাকে নহয় জানো। সেইটো কাৰণে ভিটামিনটো সেইখিনিত ফুলেও টানি থাক তাকে আকৌ ফুলি বাকি ফুলি থকা ফুল খিনিৰ কাৰণে ভিটামিনটো অকণ কমি যোৱা নিচিনা হয়গৈ। সেই পাত বোৰ ফুলবোৰ এনেকে ছিঙি পেলাব লাগে তেতিয়া মানে ফুলজোপা বাকী ফুলি থকা ফুল খিনি ধুনীয়াকে ফুলে।
উম
সেইটো কাৰণে সময়ৰ বেছি আৰু অক অকমান মাজে মাজে খুচৰিও দিব লাগে তল নহ'লে পিত খাই গ'লে গছজোপা ভা ভাল নহয়। ফুল বিলাক ভালকে নাহে,
মোক মায়ে মাতিছে মানে হ'ব দিয়া ৰাখিছো। তুমিও গম পোৱা যে অ অ আচ্ছা।